হেল্ল'। হেল্ল'।
হেল্ল'।
আহ কি কইছা?
হেয়া বহি আছো আপুনি?
মই গৰু চাব আহিছো গৰু আছে যে গৰু পুহিছো ছাগলী আছে, গৰু আছে পথাৰলৈ আহিছো মানে এতিয়া দুপৰীয়া হ'ল ন পানী খোৱাব লাগে গৰম বেছি। চাঁত দিম এতিয়া মানে এনে বোলো গৈ থাকোতে বোলো ফোন এটা কৰো আৰু এ তাকে ফোন কৰিলো মনত পৰিলে তাকে মানে ফোন কৰিলো। এনে তোমাৰ
অ', ভালেই দিয়ক আজি আকৌ ৰ'দটো ইমান নাই।
অ', আমাৰ পিনে কিন্তু বহুত গৰম আমাৰ পিনে কিন্তু বহুত গৰম দেই বহুত ৰ'দ দি আছে, একদম ৰ'দত মানে ওলাব নোৱাৰি।
উম', আমাৰ ফালে ৰ'দ নাই ইমান বতাহ মাৰি আছে নহয় ভাল লাগি আছে। সেয়া বতাহ লাগি আছে। নাই ভাত খোৱাই নাই। গা ধুম, গা ধুই কেনে ভাত খাম, দেৰি হ'ব অলপ। হা?
আজি কি বনালা?
কি বনালোঁ মানে আপোনাৰ ডালি বনালোঁ। তাৰপিছত বইলাৰ মাংস ভাজিলে, তিতা কেৰেলা ভাজিলে।
অ' বইলাৰ মাংসটো কেনেকে বনোৱা?
বইলাৰ মাংসটো ধুই কেনে অলপমান উহাই ল'ব লাগে। অলপ মানে উহাই লওঁ আৰু বইল কৰি তাৰপিছত তেলত মাৰি কেনে তেতিয়া তেনেকে মানে ৰহুন, পিয়াজ তাতে দি এনেকে বনাই দিওঁ।
অ'।
ভাজা ভাজা আৰু ৰঙা হৈ যায়।
অ'।
ভাল লাগে।
অ'। অ' আমি আকৌ তেনেকে নবনাও দেই।
উম' কেনেকে বনাই?
আমি বইলাটো প্ৰথমতে সৰু সৰুকে কাটি লৈ সৰুকে কাটি লম, কাটি লৈ পেলাই মানে শৰাহিত ধুই পেলাই উঠাই থ'ম, উঠাই থৈ তাৰ পিছত কাষ্টনৰ কেৰাহী আছে ন' কাষ্টনৰ কেৰাহীত আমি খালি মানে হেৰি দেত দি লৈ তাৰপিছত বইলাৰখিনি তাত ঢালি দি লৈ পেলাই অলপ শুকানে শুকানে মানে ভাজি ল'ম, তেল নি নিদিয়াকে, তাৰপিছত বইলাৰ যিটো পানী আছে ন' পানীটো ওলাই হৈ যাব, ব্ৰইলাৰটো অলপ টাইট হ'ব তেতিয়া অলপ মানে মছলা চচলা সানি লৈ পেলাই ভাজি ল'ম তেলত, ভাজি লৈ তেতিয়া নহৰু, আদা তাৰপিছত পিয়াজ এইবোৰ দি একদম তেলত মানে পুৰা ভাজি ল'ম। ভাজি লৈ তাৰপিছত জোখমতে মানে মছলা দি দিম আৰু। জোখমতে মছলা দি লৈ পেলাই তাৰপিছত মছলাটো অলপ পগাই ল'ম পগাই পগোৱা হোৱাৰ পিছত তেতিয়া মানে আমি ব্ৰইলাৰটো তাত ঢালি দিম। ঢালি দি লৈ ব্ৰইলাৰটো ঢালি পিনে তাৰ পিছত হেৰি কৰিম আৰু এ, যদি পাচলি চাচলি দিব লগা হয়, আলুহে দিয়া আলুটো কাটি লৈ পেলাই আলুটো দি দিম, দি পেলাই আকৌ ধুনীয়াকে টাইম মানে ধুনীয়াকে সময় মিলাই মানে হেৰি হৈ যায়। এপাক যেতিয়া আহিব পক পককে পাক আহিব ন' তেতিয়া যদি আমি গেৰেপি খাব লগা হয় গেৰেপি ষ্টাইলত ৰাখি ৰাখি দিম, নহ'লে ভাজা খাব লাগিলে ভাজা ষ্টাইলত ৰাখি দিম, তেনেকে মানে খাওঁ আৰু। তেতিয়া বস্তুতটো খাই পেলাই ভাল লাগে ন' আৰু ব্ৰইলাৰটো হ'ল এনেকুৱা ধৰ সিহঁতক মেডিচিনৰ ওপৰত ডাঙৰ কৰে, মেডিচিনৰ ওপৰত ডাঙৰ কৰাৰ কাৰণে তাক ভাজি কণী খাব লাগে মানে, নহ'লে মানুহৰ অসুখ হয় ন খালি মানুহৰ ডায়েবেটিছ হয় প্ৰেচাৰ হয়, বহুত ধৰণৰ মানে বেমাৰ আৰু আগৰ দিনৰ মানুহৰ মানে আয়ুসটো বহুত বেছি আছিলে, এশ বছৰ পায়, আজিকালি মানুহে নাপায়। পঞ্চাশ বছৰ, ষাঠি বছৰতে মানুহ মানে যাবগৈ লগা হয়, কিহৰ কাৰণে গম পাইছা নে নাই, এইবিলাক সাৰুৱা বস্তু খোৱা কাৰণে। গতিকে অকমান নিজে চাই পেলাই খাব লাগে, ব্ৰইলাৰটো ইমান খাব না নালাগে বাৰু। জেই খোৱা লোকেলে খাব লাগে আৰু। আৰু মাংসজাতিয় বস্তুটো ইমান বেছি খাব নালাগে, পাকস্থলীতে বহুত কষ্ট পায়, কষ্ট পালে মানে তেতিয়া বেমাৰ হ'বই ন' বেমাৰ হলে ডক্তৰকহে পইচাটো দিব লাগিব হয়ে নে নহয়? গতিকে আমি দুখীয়া মানুহে যিহেতু বাৰীয়ে শাক কচুঁ এইবিলাক খাব লাগে বেছি। এয় পা এক পিচ দুই পিচ। খোৱাতটো বেলেগ কথা খাবতো লাগিবই, কাৰণ আমাৰ জিভাৰ সোৱাদটোৰ কাৰণে খাব লগা হয় ন। ভিটল হেৰি নহ'লে মাছ। মাছ, মাংস নহ'লে খাব নোৱাৰো, কিন্তু মাছ খালেও লোকেল মাছটো খাব লাগে এনে চালনী মাছটো খাব নালাগে, চালনিয়া মাছটো খালেও মানে বেমাৰ হয়, আমি নাখাওঁৱে চালনিয়া মাছ নাখা ঘৰৰ ফিচাৰী আছে ফিচাৰীৰ পৰা মাছ ধৰু আৰু খাব মন গ'লে তাতে খাওঁ, আৰু তাকে খাওঁ কিন্তু আমি এনে চালানি চালনিয়া মাছ নাখাওঁ, তোমালোকে খোৱা নেকি?
না চালনীয়াটো নাখাওঁ, লোকেলটোৱে খাওঁ আমি অ'। এই মানে আপোনালোকৰ দৰে আমাৰ পুখুৰী নাই।
অ' অ' অ' অ' বেপাৰী আহে ন গাঁৱত বেপা বেপাৰী আহে নহয়, গাঁৱৰ বেপাৰীৰ পৰা ৰাখি পেলাই খাবা গ'ম পাইছা নে নাই। কিন্তু খাদ্যতো অলপ চাই চিন্তি খাবা খাদ্যতটো চাই চিন্তি খাবা দেই খাদ্যৰ ওপৰতে মানুহৰ কিন্তু হেৰিতটো এ যিটো ধৰ। বেমাৰ আজাৰ এইবিলাক মানে চাব লাগে খাদ্যৰ কাৰণে হয় আমাৰ আজিকালি চোৱা। আজিকালি মানুহে একদিন মানে মাটি টুকুৰ বহাই নথয় হয়, খেতিৰ ওপৰত খেতি কৰে, কিন্তু খেতি কেনেকে কৰে। সাৰৰ ওপৰতে কৰে ন সাৰৰ ওপৰত কৰে, মেডিচিনৰ ওপৰত কৰে। এতিয়া, এতিয়াাৰ দিনত কি জাতিলাও ওলাই নেকি এতিয়া জাতিলাও ওলাই আছে তুমি আনিবা। ধুনীয়া হৈ আছে জাতি লাওটো, কিন্তু তুমি আনিবা আজি মাছ দি ধুনীয়াকে বনাই খাম। কিন্তু অনাৰ পিছত ঘৰত কি জাতিলাওটো নিসিজে, কিহৰ কাৰণে নিসিজে, কিন্তু সিহতে মেডিচিন মেডিচিন দিয়ে, মেডিচিনৰ কাৰণে লাওটো নিসিজে আৰু সোৱাদো নাই, হয়নে? কিন্তু আমিতো এতিয়া কিনি আনিছো বুলি খাই দিম। আমিতো কিনি আনিছো বুলি পেলা পেলাই দিয়া নাই ন খাই দিওঁ তেনেকুৱা। মানে কিছুমান বস্তু এতিয়া। তুমি যদি ঘৰতে যদি এজোপা যদি লাও লগোৱা লগাই পেলাই গোবৰ সাৰ যদি দিয়া সেইটো। তুমি বনাই পেলাই খোৱাচোন দিনেই হওঁক বা অদিন অদিনিয়াই হওঁক। কিন্তু সেইটো কিন্তু সোৱাদ। সোৱাদটোও পাবা আৰু সিজিবও হয় নে নহয়। কিন্তু, এতিয়া কিনি আনা কাৰণে তুমি পাৰা নাই সিজাবৰ কাৰণে সেইটো কাৰণে মানে। অকমান ঘৰতে চেষ্টা কৰিবা এনেই থকা সময়খিনি অলপ মাটি চহাই তাতে অলপ। শাক পাচলি কৰিবা গ'ম পাইছা, ঘৰতে মুৰ্গী পুহিবা। তেনেকে কৰি লৈ পেলাই এইবিলাক বস্তু খাবা গ'ম পাইছানে। এই মানে। অ' শাক পাচলি ঘৰুৱা শাক পাচলি খাবা, তুমি বজাৰৰ পৰা কিনি আনাতো খাই। কেনেকুৱা হয় আৰু ঘৰতো কেনেকুৱা লাগে খাই পেলাই তেনেকে খাবা গ'ম পাইছা।
ব বজাৰটো খাই কেনে ইমান ভাল। ভাল নহয় আছে ল'ৰা এজন আছে।
ল'ৰা আছে কিমান ডাঙৰ হ'ল।
এয়া ন বছৰ চলি আছে আৰু।
অ' স্কুলত দিছা চাগে।
অ' তৃতীয় শ্ৰেণীত পঢ়ি আছে এইবাৰ অ'।
অ' বাৰু ভালকে ভালকে চাবা। অ' ভালকে চাবা গ'ম পাইছানে। আজিকালি পঢ়া শুনাটো হ'ল কম্পিটিচনৰ যুগ গতিকে। পঢ়া শুনাটো অকণ ভালকৈ কৰাবা গ'ম পাইছা। ভালকৈ কৰাবা পঢ়া শুনাটো ভাল কৰিলে। পঢ়া শুনাটো ভাল কৰিলে ৰিজাল্ট। অ' এ এনে তোমাৰ মানুহজন মানুহজন ক'ত আছে।
মানুহ জন বাহিৰত থাকে।
অ মানুহজন বাহিৰত থাকে অ অ অঁ বাৰু যিয়ে নহওক তোমাৰ মানুহজন বাহিৰত আছে যদি মানে ভালে আৰু গম পাইছা তোমাৰে ভাল আৰু তেতিয়া ছোৱালী আৰু তুমিহে আছা ঘৰত ছোৱালী আৰু তুমিহে ন
অ ময়ে
এতিয়া ভাত বনাব নে ভাত ভাত বনাবানে কি এতিয়া
বনালো বনালো
বনালা অ ভাত বনালাই
ভাত বনালো হৈ গ'ল এতিয়া খোৱা নাই খোৱাটো দেৰি আছে আৰু বৰষুণ পৰি আছে আমাৰ পিনে
অ অ বৰষুণ পৰি আছে নেকি বৰষুণ পৰিছে যেতিয়া এতিয়া ঠাণ্ডা পৰিব আৰু গম পাইছা নাই বৰষুণ পৰিছে যদি ঠাণ্ডা পৰিব কিন্তু আমাৰ এইপিনে কিন্তু বহুত গৰম ৰ'দ দি আছে গম পাইছানে ৰ'দত মানে ওলাব নোৱাৰি এনেকুৱা মানে একেবাৰে কৈছো নহয় এনেকুৱা গৰম গৰমত মানে গোটেই মানে কি ক'ম আৰু উপায় নাই আৰু বেছি ঠাণ্ডাও খাব নোৱাৰি নহয় গম পাইছান নাই মোৰ মানে অলপ বেমাৰ হৈ আছে অ বেমাৰ হৈ আছে মোৰ জ্বৰ হৈ আছে তাৰপিছত আৰু এইপিনে মানে হেৰি হৈ আছে মোৰ প্ৰেছাৰটো মানে ৰ'দতটো বেছিকে দিলে প্ৰেছাৰতটো বহুত দিগদাৰ কৰে ৰাতিপুৱা মানে শুই উঠিয়ে আমাৰ অলপ খোজকাঢ়িব লাগে খোজ কাঢ়ি লৈ তাৰ পিছত মই আহি অলপ চাহ খাই মই প্ৰেচাৰ টেবলেট খাব লাগে নহলে মই চলিবই নোৱাৰো গম পাইছা নে গতিকে সেই মই এইবিলাক বস্তু খোৱা কাৰণে এনেকুৱা হৈছে এতিয়াহে অনুভৱ কৰিব পাৰিছো গম পাইছা গতিকে মানে অকণমান চাই চিতি খাবা মই যিটো ভুগি আছো যাতে তোমালোকে সেইটো ভুগিব নালাগে
অ গৰমৰ কাৰণে মানে এনেকুৱা হৈ যায় বহুত মানুহৰ বেমাৰ আজাৰ হৈ গৈছে গৈ ঠাণ্ডা খাই কেনে
অ ঠাণ্ডা ঠাণ্ডা মানে ঠাণ্ডাতো খাব নালাগে আৰু ছোৱালীক খাব নিদিবা দেই ঠাণ্ডা চা ঠাণ্ডা খাব নিদিবা গম পাইছা ঠাণ্ডা খালে মানে এটোত এলকহল থাকে ন অ ঠাণ্ডাতোত এলকহল থাকে গতিকে এইটো বস্তু খালে মানে শিশুৰ মানে অকমান অসুবিধা হয় কিডনত চুট পায় এই বস্তুতটো সেইটো কাৰণে মানে খুৱাব নালাগে এইবিলাক ণ্ডা বস্তু খুৱাব নালাগে বৰফ চৰফ আহে এইবিলাক খুৱাব নালাগে নোখোৱাবা ল'ৰা ছোৱালীক অলপ দাবী ধমকি দি পেলাই ৰাখিবা কিয় খোৱাৰ পিছত এতিয়া বাপেক থাকে বাহিৰত হয়নে নহয় তুমি ক'ত লৈ পেলাই দৌৰিবা দৌ দৌৰিলেই নহব নহয় পইচাটো দিলেই নহব নহয় হয় নে নহয় কিন্তু এইটো চাব লাগিব সেইটো কাৰণে মানে অকমান চাবা ভালকে ৰাখিবা ছোৱালী মানুহ ন অলপ ভালকে ৰাখিবা গম পাইছা
না বৰফ নাখায় তাই ঠাণ্ডাও নাখায় তেনেকে আছে
আছে ন নাই আছে ন অ অ মা ভালে আছে
অহ ভালে
অ মোৰ ভালে কিন্তু সেয়া ভাল মানে এইটয়ে ভাল আৰু প্ৰেছাৰটো অলপ দিগদাৰ কৰি থাকে এইটোৱে মানে বেলেগ একো প্ৰব্লেম নাই গম পাইছা বাকী খিনি ঠিকে আছে বাৰু বাৰু হ'ব আকৌ পিছত লগ পাম ন
অ হ'ব দিয়ক
অ
অ বাহ